অ শুনা নাই নেকি তুমি
হেল্ল' অ
অ শুনি আছোঁ অ শুনি আছোঁ দে
অ ভাল নে খবৰ খাতি
উম আছোঁ দে আৰু আধা মৰা আধা জিয়া হৈ
অ আপুনি ক'ৰবাত যোৱা কথা আছিলে গৈছিলে
গলোঁ ছোৱালীৰ ঘৰত গলোঁ গৈ আহি লৈ আহিলোঁ সিহঁতক
অহ
মিলি আই গ'ল
তাকে
মিলিয়াই গ'ল
অ হেল্ল'
অ মিলিয়াই গ'ল নেকি?
অ গ'ল গ'ল এ আহিছিলে তাৰমানে সেই টোকটোক আহিছে যে যোৰহাটৰ পৰা।
অ হয় নেকি?
তাকে সেই সি আহো বুলি ক'লে বোলে লৈ আহিলে আৰু
উম অ শাহু কেনে পালে? বেমাৰ
অ মা ভাল পাইছে দিয়ক অ ভাল পাইছে
পাইছে
অ আপুনি আহিবচোন এদিন সময় পালে
উম যাম যাম ভাবি আছো এ আহোতে সদায় দেৰি হৈ অ দেৰি হোৱাৰ কাৰণ ব বতৰ চতৰ বেয়া নহয় জানো ৰাস্তা চস্তা বেয়া যে
উম সেইটো বহুত বেয়া বাপ আপোনালোকৰ সেই ছোৱালীৰ ঘৰত যে গৈছিল সেইফালে পানী চেনী কেনেকুৱা?
ই আহিব এ দিনা দেখোন গোটেই পানী খচি আহিলোঁ। ছয় মাইলৰ পৰা
অ
পানী সিফালেও পানী বৰষুণ
হয় দিয়ক
য'ত বৰষুণ লাগে তাত নহয় য'ত বৰষুণ নালাগে তাতে হয়
তাকিটো আমাৰ বাহঁতৰ ঘৰ আছে নহয় আপোনাৰ সেই লংকাত মানে কাকি আৰু কাকিটো খেতিৰ জেগা কিমান জানেচোন
অহ
তাৰ পিছত সিহতে মানে সেই ধান ৰোৱাৰ কাৰণে কঠিয়াই পেলাব পৰা নাই
ই আমাৰ অ আমাৰ মাহতৰ ঘৰত হসুৰৰ ঘৰত সেনেকুৱা আছিল এতিয়াও মাহ তহঁতৰ গাঁৱত গাঁৱতো পানী নাইয়ে।
অ
ওখ জাগৰ বিলাক ৰুবই পৰা নাই।
তাকে ইয়াতে আকৌ এতিয়া চাওক আমাৰ গুৱাহাটীত
উ ইয়াত বা ভেল মানে নাও লগা হৈছে বৰষুণৰ উৎপাতত।
অঁ বাকী ছোৱালীহঁত থাকিব ন দুদিনমান
উম দুদিনমান আছে এ ক'বা কবা অলপ ফুৰাব নিব পাৰিলে ভাল আছিল
হয় দিয়ক এইকেইদিন বতৰৰ কাৰণে অ ওলাবই নোৱাৰি দেখোন
ওলাব নোৱাৰি ৰাস্তা ঘাট ইমান বেয়াই এতিয়া দেখোন ৰ'দ দি আছে আৰু পতকে বৰষুণ দিয়েই।
পতককে আহে অ
তথাপিতো শুক্ৰবাৰ মানে চাও
তাকে এইফালে ওচৰৰে উম জুবিন ক্ষেত্ৰত লৈ যাব অ নিব নিব তাতে চোৱাই ন আহাইতো নাই চাগে
অ
অ আজিকালি তাতে ধুনীয়া ত আপোনাৰ আপোনাৰ একো নেখাই নবৈ গ'লেও তাতে চব খোৱা বোৱাও পায়।
উম উম তাকে ভাবি আছো বোলো যদি বৰষুণ চৰষুণ নিদিয়ে তেয়ে যাব পাৰিম বৰষুণ দিলে আৰু হ'ল আৰু
উম তাকে আৰু বৰষুণ দিলে আপোনাৰ সেইটো আৰু যোৰাপাটৰ ৰাস্তাত ভয়ংকৰ নহয় জানো যিখনহে ভিৰ হয় সেইদিনা খন আপোনাৰ অ মানুহ আহোতে এই বহুত দেৰি হৈ গৈছে, ঘণ্টা ঘণ্টা জুৰি মানে তাতে আপোনাৰ হেৰি জামত ফাচিব লগা হৈছে।
পানী জামত নাফাচি কি হ'ব।
অ', আৰু ওপৰৰ মাটি খহিছে। এই মেঘালয় চাইডৰ পৰা আপোনাৰ সেই ফোৰ অ'।
এয়া আহিলো। তাৰ পৰা এটা বজাৰ গাড়ীখনত আহি ছটা নাবাজতে পালোঁ আহি। ছয় মাইল।
অ', অ'।
ইফালে, এনেকুৱা ইফালে এনেকুৱা ধাৰাসাৰ বৰষুণ ঘৰৰ পৰাই পাইছোঁ, মই ভাবিয়ে আছোঁ। যে, নিশ্চয় পানী হ'ব আজি, আৰু যিটো লক্ষণ। হয়ও হয়, একদম পানী মানে কি পানী। ইখন ৰিক্সা সোধো, ব'লচোন তিনিশ টকাই দিম, লাগে চাৰিশ টকাই দিম, নাই কোনো গাড়ী নাই। এখন মেজিক নাই, বাছ বিলাক গোটেই ঘূৰি- ঘূৰি গৈ আছে। যিকইখন আহিছে নহয়, বীজ পাৰ কিনে গোটেই ফচি আছে গাড়ী।
অ', কেনেকে আহিলে পিছত?
দুই ঘন্টামান ৰলোয়ে, শুছেনে নাই? দুই ঘন্টা নহয় দেৰ ঘন্টাই ৰ'লো, তাৰ পিছত অলপ-অলপ কমিলে আৰু পানীটো।
উম।
খোজকাঢ়ি আহিলো পানী খোজ এইকেইটা মানে ৰক্ষা নাই আৰু খালি আহে। সেইয়া আহে, আহে হে আহে। পানী খচি যাম , পানী খচি যাম খালি পানী খচি।
অ'।
পানী খচি-খচি-খচি-খচি আহি নৱজ্যোতি নগৰ পালো আৰু। তাৰ পিছত নৱজ্যোতি নগৰত। ৰিক্সা এখনত উঠিলোঁ।
উম।
আহি গনেশ মন্দিৰত নামিলো। গনেশ মন্দিৰ পাছত আহিল মেজিক। মেজিক এখন গ'ল আৰু। সেইখন ৰখাই কিনে ৰ চোন ৰ, বুলি উঠি মেজিকৰ পৰা উঠিয়ে ছয় মাইল পালোঁ। কি পাঞ্জাৱাৰী বতাহ বুলি পালোঁ।
অ'।
গোটেই তিতি বু়ৰি কাপোৰ কানি অৱস্থা নাই। বেগৰ কিতাপ কি সেই বেগত থাকা কিতাপ-কিতাপ এখন কি কাপোৰ-কানি যি আছিল গোটেই ভিজিলে।
ইয়াতে এনেকুৱা অৱস্থা, গাঁৱত বানপানী হয়। আমাৰ গুৱাহাটীটো এয়া।
কালি সেই ধুই ধাই কিনে, অলপ কালি ৰ'দ খিনি দিলে যে, শুকাল আৰু কোনোবাটো কাপোৰ খিনি। উম। নাই কালি যাব লাগিব।
অ', অ', অ'।
পৰসি অফ লৈ ত' দেখাম। ভাবিছো আৰু যদি বৰষুণ নহয় হে। বৰষুণ হ'লে আৰু এই ঘৰতে সোমাই থাক।
হেহে অ, উপায় নাই আপুনি গৈছে নাই? জুবিন দাৰ জুবিন ক্ষে
গ গলো, যোৱা বছৰতে গলো।
অ- অ, এতিয়া ৰ অলপমান ভাল কৰিছে নহয় ধুনীয়া কৰিছে।
অ, এতিয়া ধুনীয়া কৰিছে বোলে।
উম।
এ টিভিতে দেখি থাকো বা মোবাইলত।
অ- অ, এই টিভিত যিমানেই দেখক চিৰিয়েলকে গ'লে বেছি ভাল লাগে।
অহ, চিৰিয়েলকৈ গলে ভাল।
আজি ভাত- তাত বনোৱা হ'ল চাগে।
নাই ই আৰম্ভ কৰিছে, সেটা কিবা প্ৰজেক্ট বনাই আছিলে মন্দিৰত।
অ- অ।
মই একদম ভোকত থাকিব পাৰা নাই, বোলো ভাত বনা। তাৰমানে পানী ঢালা ভাত লৈ গলো মোক, ফন আজি আহ আজি পইতা ভাত নিলো ডিউটিত।
অহ, হয় নেকি? এ ভালে কৰিছে।
অই উচনা চাউলৰ ভাতটো পইতা ভাত বৰ ভাল পাওঁ।
অ।
এতিয়াতো এনেকুৱা ভোক লাগিছে নহয় মোৰ পেটটো কৰ্ক কৰাই আছে। এই দুপৰীয়াৰ ভাতকে বাতি এটাত অকমান লৈ নহলে গিয়াচ উঠি যাব আৰুে পিঠি বিন্ধা বিন্ধি লগাব লাগচ। অকণমান খাই দিলো আৰু এই বাতি এটাত ল'লো আৰু মুঠতে দুগৰা। অকমান ঘখটো মাৰি দিওঁ পিছত অ।
তাক কিয়?
কি তৰকাৰী কি আঞ্জা বনালা?
আজি - আজি তাৰমানে সেই আলহী যে আহিলে তাৰপিছত সিহঁতে মানে সন্ধিয়া সময়তে আহিছে, মই অকণমান পুৰি বনালোঁ আৰু অকণমান মাংস বনালোঁ। তাৰ পিছত সেই মাংস দিয়ে এতিয়া ভাতবোৰ হৈ যাব আৰু। সিহতে পুৰি - চুৰি খাই গ'ল, পুৰি মাংস খালে অ।
বয়াগী ইয়াতে।
অঁ। তাৰপিছত আৰু আছে অলপমান আৰু বেছি নবনাও, কালিলে মানে বৃহস্পতিবাৰ, আজি যিখিনি আছে চব খাই মেলি শেষ কৰিব লাগিব।
অ হহ।
বোৰে নিৰামিষ খাওঁ যে।
হয় নেকি?
অ।
তাকে। খাই চাফা কৰি ধুই ধাই থৈ দিলেই হৈ গ'ল বাও।
উম, সি এ এতিয়া গোটেই চাফা কৰিম আৰু গেছ - চেছ ধুই।
উম।
আজি আৰু আমিষবিলাক চব গোন্ধ নোহোৱা কৰি থব লাগিব।
আমিষবিলাক, গোন্ধ নোহোৱাকে নিৰামিষ কৰি থলে হল।
অহ অ অ।
এহে হে। কালি ভাবিলো এবাৰ তাৰপিছত বাৰু গাতো খুব বেয়া খেলো মেলো হেৰি আৰু হেৰিত দেৰি হল না সিহঁতৰ ঘৰত সোমাইছিলো যে মুন
অ হয় তেওঁক ভাগৰ লাগে নহয় উম উম এই যোনদিনাখন সোনকালে হয় এনেই আহিব এপাক
অ সোনকালে ওলালে আহিম বাৰু
নাতি কেইটা আছে এতিয়া আপোনাৰ
নাতি এতিয়া ছোৱালী নাতি দুটা এতিয়া লৰা নাতি এতিয়া পাছ বৰষাত আহিছিল
অকমান এটা নাতি অকমান দেখা পালো আজি তাই অকমান ডাঙৰে হৈছে চোন হেৰি তাই ডাঙৰ হ'ল নেকি ছেকেণ্ড মেৰেজ
অ তাই মেৰি হ'লতো গাভৰু হ'ল এবছৰে হ'ল এই বহাগত যোৱা বহাগত সোনকালে হলত দহ বছৰতে হ'ল
তাকেইেতো এতিয়াতো মই আজি দেখা পাইতো গম পাইছো হ'ব চাগে আৰু এনেকুৱা টাইপ লাগিছিল
অ এবছৰ হলেই হলেই সোনকালে এই চিক্স পাইছে
অ চিক্স পাইছে আৰু ধুনীয়া সময়তে হৈছে
ল'ৰাটো নাইন
অ ল'ৰা ডাঙৰ
উম লৰাটো ডাঙৰ হয় ছিক্স এ ভগৱানে ই দুটাকে মানুহ কৰিলে হ'ল আৰু মাক বাপেক তেনেকুৱাই আৰু
ধুনীয়া ল'ৰা এটা ছোৱালী এজনী আৰু কি লাগে আৰু
অ নহয় বোলোঁ ইিহঁতৰ যে মাত বোল ওলাইছে সেয়ে বহুত ভাল বোলোঁ হ অ মোৰ লগতে আহিছে মই লৈ আহিছিলোঁ
অ ইতাকে এতিয়া ভাত তাত খাওঁতে দেৰি হ'ব আৰু ন
কি বাৰটা আমাৰ সদায় বাৰটা বাজে
হা হা
সদায় বাৰটা বাজে
ঠিক আছে দিয়ক আপুনি অকণ ৰেষ্ট চেষ্ট লওক
অ
এনেই বাগৰি আছিলো ইয়াতে টিভি চাই আছে